অ'। কোৱা, এয়া এনেই বিচনাতে পৰি আছো।
অ' শুলাই নেকি তুমি?
নাই, এই লাইটোও নচ নাছিল যে, সেইকাৰণে আৰু এনেই পৰি আছো এতিয়া আহিল বাৰু।
অহ, অহ।
তুমি শুলা নেকি? উম। অ' ভেন্দি ভাজি, দালি ভাত। তুমি?
অ' মাছ আছিল আজি।
অঁ অঁ।
মই, আছোঁ এনে। ৰাস্তাতে বহি আছোঁ।
অ', গৰম কেনেকুৱা?
গৰমটো বহুত ভালেই বাৰু।
উম,
হা?
কি কৈছা
নাই একো নাই কোৱা কোৱা।
অ তোমাৰ ফিউচাৰৰ প্লেনিংটো কি
অ কি কৈছা
হা ফিউচাৰ প্লেনিংটো কি বোলো তোমাৰ
অ সেইটোতো ক'ব নোৱাৰি
মানে ভৱিষ্যতে তুমি কি হ'ব বিচাৰিছ
মই যদি সেইটো কৈ দিওঁ হা
উম
এতিয়াতো ক'ম বাৰু পিছত যদি নহয় তেতিয়াতো মই কি হ'ব বাৰু সেইকাৰণে নক কও দিয়া
অ হয় নেকি
ঘৰত ভালেই
অহ ঘৰত ভালেই তোমালোকৰ ভাল
উম ভালেই, এনে ঘৰত কোন কোন আছে বা?
ঘৰত আছে, মই দেউতা, মা, বা, ভণ্টি আছে। তোমালোকৰ? হেল্ল' হেল্ল' হেল্ল' তোমালোকৰ কোন কোন আছে? তোমালোকৰ কোন কোন আছে কৈছো?
অ', আমাৰ? আইতা, মা, ভণ্টি আৰু মই।
অ', অ, অ, আইতা হঁতৰ ঘৰত চবৰে ভালেই?
উম, উম, ভালেই।
তোমালোকৰ?
আমাৰো ভালে।
অ', তুমি যে কৈছিলা এয়া কি নাম আছিলে এইটো ইউটিউব চেনেল এটা খুলিছোঁ বুলি।
হা?
সুধিলা নেকি, তুমি যে কৈছিলা ইউটিউব চেনেল এটা খুলিছোঁ বুলি খুলিছিলা, খুলি খুলিলা নেকি?
অ', খুলিছোঁ।
অ', অ,
তুমি হেৰি কৰি দিবা, ছাবস্ক্ৰাইব কৰি দিবা। হা। ভিডিঅ' অ', ভিডিঅ', ভিডিঅ' মানে এটা, দুটা বনাইছো বাৰু। তোমাক মই, চেনেলটো দি দিম বাৰু।
অ', অ', দি দিবা, মই লগৰ কেইজনীকো ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিম দিয়া।
অ', হ'ব দিয়া।
ভালে চলিছে এতিয়া। চেনেলটো ভালে চলি আছে?
অ', চেনেলটো বাৰু ভালেই চলি আছে, বৰ্তমান।
অ' অ'
চেয়াৰ তিয়াৰ কৰি দিবা আৰু তুমি
অ' কৈৰ দিম কৈৰ দিম কি কৈছা?
লগৰবোৰকো দি দিবা কৈছোঁ শ্বেয়াৰ কৰি দিবা লাইক কমেণ্ট চ'ব কৰি দিবা আৰু
আহ দিম বাৰু।
উম।
তাই
হ'ব বাৰু দিয়া।
অহ' কিবা মানে কি কি কিনি কিনি আনে। বাকী কোৱা আৰু
মই মানে সৰুকে। চেনেল এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। তুমি পাৰ্টিচিপেট কৰিবা?
আহ কৰিম দিয়া, কিয়নো নক
আহ মানে হেৰি ওপৰত আৰু সোত পোত পোদৰ ওপৰত আৰু
আহ থিকেই কৰিব পাৰিবা ভালেই দিয়া।
অহ'
তাকে সুধিছোঁ আৰু তোমাক কৰিব পাৰা নেকি তুমি পাৰ্টিচিপেট।
অ' কৰিম দিয়া আৰু এনে বেলেগ যে বেলেগ ব্লকাৰ বিলাকে যে ৰাস্তা ৰাস্তা এনেকে সুধিব ফোৰে ধৰা তুমি এনেকে কৰিলে এনেকে কৰিব পাৰিবানে নাই তেনেকে কৰিবা নেকি? আহ মানে উম, বেলেগ ব্লকাৰ বিলাকে যে মাচেছ ল'ৰা বা ছোৱালী কোনোবাই যোনে হক আৰু সুধে তুমি এনেকে খাব টাইম টাইমটো দিছোঁ তুমি প্ৰেমত খাই শেষ কৰিব লাগিব। মানে গিফ্ট এটা দিয়া হ'ব, তেনেকুৱা নেকি?
অ', অ', অ', তেনেকুৱা আৰু।
অ', অ', ভালেই, চলিব দিয়া। তেনেকোৱা কৰিলে।
ভালে চলাতোকে লাগে ন। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল'।
হেল্ল', তোমাৰ নেটৱৰ্ক নাই নেকি?
হেল্ল' তোমাৰ নেটৱৰ্ক নাই নেকি?
প জানো আ।
অ তোমাৰ মানে মাততো অহা নাই ভালকৈ
অ তোমাৰো অহা নাছিল মানে।
জানো নেটৱৰ্কৰ প্ৰব্লেম নেকি?
আহ হয় চাগে,
মানে বহুত নেটৱৰ্কৰ প্ৰব্লেম অ আজিকালি।
উম বহুত বেছিয়ে হৈছে আজিকালি। উম।
তেতিয়াহলে ষ্টাৰ্ট কৰিব পাৰি আৰু ন বিজনেচটো
অ ষ্টাৰ্ট কৰিব পাৰি।
মানে মোক পাৰ্টনাৰশ্বিপৰ কাৰণে মানে মেম্বাৰ লাগে আৰু তোমালোকৰ তাত, মানে আছে নেকি মেম্বাৰ এনেকুৱা কোনোবা আৰু?
মেম্বাৰ আছে আকৌ তোমাক চাগে, এনে কেমেৰা মেন চেমেৰামেন লাগিব নেকি?
কেমেৰামেন, অ কেমেৰা মানৰো দৰকাৰ আছে বাৰু,
অ মোৰ লগৰ এটা আছে,
অ তুমি মানে তাক জনাই দিবাচোন যদি পাৰে
অ পাৰিব সি বাৰু মোক কৈ থৈছে - - এনেকৈ কোনোবা যদি ওলায় তেতিয়াহ'লে মোক কৈ দিবি মই কৰি দিম গৈ বুলি। কৈছিল আৰু ইডিত চিডিত কৰিবলৈ জানে।
অ অ তুমি কথা পাতি পেলাই কবা তুমি কন্টেক কৰিবা তাৰ লগত ভাল। কয় তাৰ পৰা মোক কবা জনাবা আৰু মোকতো মানে বহুত দৰ কাৰীয়ে এতিয়া।
অ', অ', ঠিক আছে মই জনাম বাৰু তাক ফোন কৰি চাম।
অ, কালি মান তুমি ফোন কৰি চাবা তাৰপৰা মোক জনাবা আৰু।
দিম দিয়া। উম, আৰু কিবা দৰকাৰ হ'লে
ব্লগবোৰ মানে ব্লগবোৰ মানে দিয়া হোৱাই নাই কৈছোঁ ইউটিউবত। ভালকৈ তো মানে মেম্বাৰ পোৱা নাই ন, আৰু মানে এটা ইউটিউব চেনেল খুলিবলৈ কাৰণে বহুত মানে বহুতেই বস্তুৰ প্ৰয়োজন হয় ন'
উম, বেছিভাগতো ফলৱাৰছ কিনি লাগে আৰু গুপ যাব লাগিব।
সেইটোৱেটো তুমি তোমাৰ লগৰজনক অহ' তুমি ভালকে ক সুধিবা ন তোমাৰ লগৰ জনক এতিয়া
অ' মই সুধিম বাৰু সি কি কি কৰে আহ মানে কেনেকৈ কৰে ভাক চ'ব ডিটেইলছত সুধিকেনে মই তোমাক
অ' কবা অকমান জল্দিয়ে কবা। মানে মোক মানে বহুত দ দৰকাৰী মানে এতিয়া আৰু বহুত জৰুৰী হৈ আছে।
উম, বুজিছোঁ বাৰু। তাক ফোন কৰি কেনে ক'ৰ
ক'বা তুমি ফোন কৰি পেলাই হেল্ল'
অহ' কম কম
কবা বাৰু বাৰে বাৰে নেটৱৰ্কটো কাট কাটি যায় দেখোন, মানে মাতটো ভালকে নুশুনিয়েই।
অহ'
জানোঁ নেটৱৰ্কৰ ইমান প্ৰব্লেম
আৰু কিবা লাগিলে জনাবা?
অ' জনাম বাৰু তোমাৰ মানে এনেকুৱা কন প্ৰেক আছে ন অ' অ' তেতিয়া হ'লে এতিয় পৰা তোমাকে ক'ব লাগিব আৰু কিবা দৰকাৰ হ'লে
জনাব বাৰু যদি পাৰোঁ সহায়টো
অ' অ' কৰিবা বাৰু, মইও তোমাক মানে কম মোৰ যদি কিবা দৰকাৰ হয়।
অ' মোৰো দৰকাৰ হ'লে বাৰু
অহ' অ' হ'ব আহিবা এদিন হেৰি বুলি কিবা বুলি কয় ভিডিঅ' বনাবলৈ কাৰণে আৰু ইউটিউবত
আহ আহ অ' যাম দিয়া। অ' অ' লাইট টোৰ অফ কৰ, যাম যাম। যাম, যাম। অ' অ' জনাম দিয়া।
মানে ভালকে এটা ভালকে এটা ভিডিঅ' বনাব লাগিব ন লগ লগৰজনী আহিছে এনেকে দেখুৱাব লাগিব ন। কোন হয়, কি হয় আৰু
আহ অ' অহ' নাই নাই শুৱা ইমান গৰমত আৰু এতিয়া শুৱ উম, গাড়ী ৰুকো গাড়ী নাই নাই খোৱা নাই।
তাত ভাত পানীটো খালাই এতিয়া ন। উম, আমি অলপমান আগত খাই উঠিছোঁ।
অ' অ'
বাকীতো চব ভালেই আৰু ন।
উম ভালেই তোমালোকৰ ঘৰত
অ আমাৰ ঘৰতো চবৰে ভালেই।
অ মা দেউতা হতে শুলে নেকি? মা দেউতা
মা দেউতা সোৱা নাই। ফোন চাই আছে নেকি?
অ, অ
হ'ব নহলে ন কালি মান কথা পাতিম।
অ অ কালি কথা পাতিম দিয়া অহ ঠিক আছে।